অ শুনিলে? গৰু খিৰা আহিলা।
আহিলোঁ দিয়া। এ তোমাৰ বিৰ। দুই পুৱা মান ওলালে।
অ আধা লিটাৰ মানে ওলালে।
আধা লিটাৰ মান ওলালে। তোমাৰ, এই বেছি এবাৰে বেছি নি নিখিয়াও মানে পোৱালিটো। হ'ব লাগে যে।
অ নাই ঠিকে আছে, এতিয়া সিয়া সমূহ খিয়াৱা হ নহয়ো নহয়। বেছিকে খিয়ালে মানে পোৱালটো ডাঙৰ নহয়। কিবা মানে মেম। মাম হেৰি পয়ালগা নিচিনা হৈ যায়। নোমবিলাক ভোবোৱা লাগি যায়।
নাই এইটো আমাৰ এইটো দেউতাই বহুত হেৰি কৰি ৰাখে মৰম কৰি ৰাখে ন।
অ নাই, এই ইমান তেনেকে ইমান টানি টানি খিয়াব নালাগে মানে ভাল নহয়। সিহঁতক খাব লাগে দেচোন সিহঁতক। সৰু পোৱালি।
জানে দিওঁতা জানে।
অ নাই-নাই এনে হেৰি, দানা পানী কি-কি দিয়ে?
তোমাৰ হেৰি ভাতোন খায়েই, ঘা খাই, তাৰপিছত তোমাৰ। চাপৰ আনে দেউতাই পাঁচ-ছয় কেজি এনেকে চাপৰ লৈ আহে, চাপ চাপৰ দিয়ে, চাপৰ তোৰ মা তোমাৰ মানে কি কৰে, এ বজাৰ আমাৰ ইয়াত শনিবাৰ-শনিবাৰে মানে প্ৰত্যয়েক শনিবাৰ বজাৰ হয়। এই বজাৰৰ পৰা তোমাৰ বিয়া বিলাহী, তাৰ পাছত সেয়া তোমাৰ আলু বস্তাই বস্তাইপ্ৰত্যেক বজাৰত বাৰত মানে আমি মানে আমাৰ অনা যায়।
অ-অ।
কিন্তু দেই একেবাৰে তোমাৰ মানুহও খাব পাৰে, আমি
অ, নাই ঠিকেই আছে। ভালো খুৱাব লাগে দিয়াচোনমা বেয়া খোৱা আৰু ভাল নহয়তটো।
তাৰ পৰা আনে, আনি পেলাই সেৱা কৰে, কৰিবলৈ পেললে তোমাৰ সেইগাল কি কৰে তোমাৰ অলপ সি যাই দেই, ৰ মন মানে সিজাই লয। সিজাই পেলাই তোমাৰ পানীতো একদম তোমাৰ কিবা নীলা ৰঙৰ নিচি, চিয়াহী কালাৰ নিচিনা ৰঙৰ নিচিনা হৈছে
মানে থুপথুপিয়ীকৰি দিয়া তোমালোকে? অ।
খোবে পানীতটো যোনটো সেই পানীতটো মানে সিজাই সেইটো পানীত সাৰ হয় ন সেইখিনি পানী পেলাই দিয়ে।
অ
পেলাই নতুন পানীত আকৌ দি পেলাই তেতিয়া চাপৰ লগত এনেকে মিহলাই দি দিয়ে মুঠে ইখিনিকে সেয়া কৰেৱাও
অ তোমাৰোক হেৰি আছে নে? তোমালোকে ফালে, এই ক'লা কচু টো যে কলা কচু আছে নে?
অ ধৰি আছে একদম।
অ ক'লা কচু বিলাক ধুনীয়াকে আনি ইয়া ধুনীয়াকে পাত খিনি ধুনীয়াকে, ঠাৰি খিনি কাটি পেলাই দেই। পাত দিব নালাগে, ঠাই খিনি ধুনীয়াকে কাটি পেলাই পানীত সিজাব লাগে। মানে ধুনীয়াকে নমেল ধুই পখালি ধুনীয়াকে ভাজিব লাগে। ভাজা নিচিনা মানে ব্ৰইল কৰিব লাগে আৰু দিয়া পানী দি, পানী দিয়া পিছত ধুনীয়াকে ব্ৰইল হোৱাৰ পিছত সম্পূৰ্ণ ব্ৰইল হোৱাৰ পিছত মানে এনেকে লৰাই দিলে বস্তু খিনি গলি যায় নহয়।
হয় হয়।
তাতে চাপৰ দি পেলাই তাত সেনেকুৱা সে সেইবিলাক খুৱাব লাগে তেতিয়া গাখীৰ বহুত ওলাই
অ
খোৱাবচোন এদিনমান। নিমখ চিমখ ধুনীয়াকে দি পেলাই চাপৰ খুনি ধুনীয়াকে মিল উলাই পিছ চব্জি-তব্জি চব ধুনীয়াকে দি কচু কুটি এনেকে মানে সেয়া হ'ব লাগে, কচুত বহু আইৰন থাকে ন ক'লা কচুত বিশেষকে বেছি থাকে। তেজৰ কাৰণেও ভাল, অ এইটো হয়টো খোৱাব লাগে এইটো ভাল। গাখীৰ, গাখীৰ বহুত ওলাই বুলি আমাৰ এইফালে মানুহ এ মানে মানুহ এজনীয়ে লৈ লৈ গৈছিল মানে আমাৰ ৰুই ৰুই থোৱা কচু
হয় হয়।
গুটি-খুচ-গুটি খাই মানে সেইটো হে-হেৰিটো কচুৰ গুটি খাই। এ নীল কচু বুলি কয় যে এটা যে নীলা নীলা কচু নিচিনা অ সেইটো কচুতোক কি কয় মানুহজনীয়ে আহি লে মানে আমাৰ গুটি খোৱা জাতটো আৰু এ ঠাৰি খোৱাটো নহয় মানুহজনী আহি পেলাই কি কৰে মানে আমি নাথাকো ন
হয়।
ভিতৰত থাকো ইমান ক'ত গৰম আৰু মানুহজনীয়ে আহি দুপৰীয়া মানে মনে-মনে কাটি-কাটি লৈ গুচি যায়গৈ নহয় চব সদায় দেখো কাটি কাটি লৈ লৈ যায় কোনে কাটি লৈ যায়? তাৰপিছত ওচৰ মানুহজনে কলে এই সিহঁ-সিহঁতে কাটি লৈ যায়। সেই গৰুক খাই গৈ বোলে। তাৰপিছতে যদি কাটি কাটি লৈ যায় সি ডাঙৰ হ'ব কেনেকে
হয় আকৌ তাকেইতো অ মানে তোমাৰ পাটৰ পৰাহে গোটেইখিনি হেৰি পায় সিহঁতে ন
যদি পাতটো নাবাঢ়ে সি কেনেকে গোট হেৰিতটো পাব ন তাৰ পিছতে মানুহজনী কওঁতে আকৌ মানুহজনীয়ে কয় বোলে হেৰি এনে এসোপা এসোপা কাটি কাটি লৈ যায় মানে বহুত সোপা বহুত সোপা
হয়
এইটো ডাঙ ডাঙ কছু ন বহুত ডাঙৰ ডাঙৰ হয় আমাৰ মানে মাটি খিনি বৰ ভাল
অ আমাৰো আছে এনেকুৱা হয় একে গুৰিটো তোমাৰ মানে এইয়া কাঠ আলুৰ নিচিনা যে ডাঙৰ হয় যে
অ ডাঙৰ ডাঙৰ বৰকচু নিচিনা হয়, নহয় সেইটো কছো নহয়, তুমি যোনটো কচু এ সেইটো অলপ কলা নীলা নিচিনা ডাঙৰ ডাঙৰ পাত টুকুলাছ সেনেকুৱা নিচিনা তোমালোকৰ যোনটো এইটো অ এইটো কচু বেলেগ তোমাৰ সেইতো বৰ কচু বুলি কয়।
অ তোমাৰ হেৰি অলপ তোমাৰ ঠাৰি কেইডাল অলপ মানে ঘাঁহৰ নিচিনা হয়নে বগা সেউজীয়া বগা সেউজীয়া সেইটো নেকি
তোমালোকৰ সেইটো হেৰি হয়।
আমাৰ ঊলকচু হয় নেকি, অ আহ আহ পাতবোৰ পাতবোৰ যে একে ডাঙৰ ডাঙৰ হয় যে।
আহ মুখখন জোঙা হয়। অ সেইটো সেইটো সেইটো বৰকচু বুলি কয় মই যোনটো কৈ আছো সেইটো গাটো অলপ মানে হেৰি ৰঙৰ হয় অলপ কলা ৰঙৰ নিচিনা হয়
হয়
কলা নীলা নিচিনা এেনেকুৱা নিচিনা হয় এইটো পাতটো বেলেগ অলপ মানে বেলেগ কচুতকে এইখিনি তুমি দেখিলে গম পাবি এই কচুটো জাততো বেলেগ
হয় হয়
তাৰপিছতে সেই মান মানে বহুত ডাঙৰ ডাঙৰ বৰষা হয় বৰষা বুলি কলে।
পা‌ইছো পাইছো
অ তোমালোকৰ সেই এনেকুৱা বৰ কচু নিচিনা মানে বসা হয় তাতকে বেছি ডাঙৰ হয় এইটো এইটো অনলি এইটো গুটিহে খাই মানে ডাঙৰ ডাঙৰ গুটি ওলায়।
অঁ
তাৰপিছতে যেতিয়াই গালি দিয়া মানে তুমি মানে আলুও মানে পাত টান নাপায় এনেকুৱা নিছিনা। তুমি এয়া যদি মানে বনোৱা। আমি পিটিকিও খাওঁ বইল কৰিব লৈ পিটিকে খাওঁ।
হয়।
তুমি আলু পিটিকা খালে তোমাৰ আমুৱাই যাবগ কিন্তু এইটো বস্তু খালে তুমি আম মানে ইমান খাওঁ খাওঁ লাগিব আৰু পুৰিলে যে।
হয়।
কৰিলে তুমি মানে ম বহুত। ধুনীয়া মিঠা লাগে আৰু খাই কি সোৱাদ লাগে।
হয়।
এবাৰ বজাৰ বেছি মায়ে বজাৰ বেছি আহিছেগৈ এবাৰ মানে বহুত বেছি ওলাই গৈছে ন।
হয়।
বিশ ত্ৰিশ কেজিমান ওলাইছে তাৰপিছত মায়ে বেছি, বেছি আহিলে গৈ।
অঁ
এনে এনেই ইমান সোপা ন মানুহ
নাই ঠিকে কৰিছে কিনো ইমান গাল হয় ইমান হয় ন হয়। তাকে এনে নষ্ট নষ্ট হোৱাতকে যদি দুটকা মান যদি আহে তাৰ পৰা আৰু কিনো তাইত লাজৰ কথা হয় হয় আহক বিয়া নহয় নহয় তুমি এটা কাম কৰিবা এ। আছে ন'হ গাৰ গাই ঘূৰে যে তেওঁলোকক কবা, হয় হয়। তেওঁলোকক তে যদি পোৱা আৰু, যদি পোৱা মানে তে, হয়। যদি পোৱা মানে তেওঁলোকক ক'বা। এনেকে-তেনেকে আছে আমাৰ ইয়াত, নহ'লে বজাৰত আহিলেও। বজাৰৰ মানুহকেইটাক ক'লে হ'ল চিনাকি মানুহ আছে যদি। ঘৰৰ পৰা গৈ কাটি লৈ আহিবা। আকৌ তোমালোকে, অ' তোমালোকেনো আকৌ দাঙি কৰি আনিব লাগে। ঘৰৰ পৰা নিজে লৈ আহিব লাগে সিহঁতে হলচেলৰ ৰেটতহে লয় আৰু।
অ' তেতিয়া একো-একো লোকচান হোৱা নাই দিয়া। মা গ'লো। তাৰ পিছত কিবা কিবাকিবি কামো আছিল সেইখিনিও লৈ গ'ল। ৰাতিপুৱাই লৈ গৈছে। মা যাওঁতে মানে। গাড়ীবিলাক আহাই নাই। মা মানে বেছিয়ে সোনকালে গ'ল।
হয়।
তাপিছতে, সেইবিলাক বেছি কৰি থৈ আহিছে, পিছত চব্জি-তবজি লৈ আহিলে মাও, নিজেও।
হয়।
কিবাকিবি কাম আছিলে বেংকত গ'ল পইচা। উলিয়ালে, আকৌ এনেকে মানে কিবা। আৰু কিবাকিবি বহুত কাম আছিলে সেইখিনি কৰি থৈ আহিলে আৰু। মানে চব। চব একেলগে কামখিনি হৈ গ'ল। মানে সেইকাৰণে মানুহজনীক গালি দিয়া গৈ, মানুহজনীয়ে কৈছে সেই গাখীৰ ওলাব কাৰনে তেতিয়া বোৰখাকেইদালে কাটি লৈ গৈছে এনেকে কৈছে। কৈছে একো নহয় নহ'ব আমি জানো গোটেই কাটি লৈ আহিছো তাক আৰু মানুহজনীক ক'লে নোৱাৰিয়ে মানে, ‌ মানে বহুত কিবা নিচিনা
হয়।
মায়ে মানে ক'লে, তই আজিয়ে যি কাটিলি আৰু নাকাটিবি আৰু। তৰ' খিনিক আছে তহঁতৰ খিনি কাটি থাকিবি।
অ' নিজৰ, এই কিছুমান মানুহ আছে আকৌ, নিজৰ বস্তুকেইটা সাঁচি-সাঁচি ৰাখি বৰ ভাল পায় বুইছানে? লোকক-লোকক তোমাৰ লোকক তোমাৰ কৰিব, কিন্তু নিজৰ বস্তুখিনি হ'লে সাঁচি ৰাখিব, বৰ যতনে ৰাখি
অ এ কি কৰিলে জানা এইবাৰ
আৰে বাবা তোমালোকে তোমালোকে শুনা, তোমালোকে যদি এ। নিজৰ বস্তুখিনি যদি ভালকে ৰাখিব বিচাৰে লোকৰ খিনিও ৰাখাচোন হয় নে নহয় কোৱাচোন? তোমালোকে নিজৰ খিনি নিজৰ খিনি ভালকে ৰাখিবা, তোমালোকে নিজৰ খিনি ভালকে। ৰাখিবা লোক খিনি তোমালোকে অনিষ্ট কৰিবা এইটো কি কথাটো। মই বহুত বেয়া পাওঁ দেই এনেকুৱা মানুহ।
তাৰপিছত কি হ'ল জানা নে এবাৰ এব মানে আমাৰ মানে বাৰীখন বহুত জংঘল ন। মাইকী মানুহ ঘৰত। আমি হে থাকো ন বাকী কোনে ইমান চাফা কৰিব ক। হাজিয়া লগাবলে তো পইচা। চব ফালে তো পইচা টকা পইচা লাগিব।
হয় হয়, নিশ্চয় লাগে হয় হয় আজিকালি আৰু হয় হয় হয়।
অ, ভেন্দি কৰিছিলো জলকীয়া কৰিছিলো। তাৰপিছত। ভেণ্ডি ডাঙৰ ডাঙৰ গছ মানে লাগিব হৈছে আৰু। তাৰপিছত। মানুহজনীক কলো মই এইখিনি জেগাত গৰু নিদিবি ইফালে দে।
হয়।
এ, অ হ'ব হ'ব বুলি কৈলো গোটেই অ মানে বিশ পচিশ। টামান ভেন্দি পুলি আছিলে এইটো যোৱা বছৰ কাহিনী, তাৰপিছত মানুহজনীয়ে গোটেই। ভেণ্ডি পুলি সোপা খুৱাই পেলালে নহয়। হ'ব-হ'ব বুলি কয়। তাৰপিছতে, বাৰ পাতি কও, তই এইখিনি নিদিবি এনেকে-এনেকে মই এইখিনি জেগাত এনেকে ৰুইছো। আৰু এইখিনি জেগাত এনেকে ৰঙালা। এইবাৰ মানে ৰঙালাও গছ হোৱা নাই, মানে যোৱাবাৰ বহুত হৈছিলে বহুত খালো। মানুহেকো দিছো ৰঙালাও। আগবিলাক যে' খাই যে,
হয়-হয়,
এতিয়া কিনি-কিনি আনিব লগগীয়া হৈছে আমি।
এই আগব আগবোৰ আমাৰ কাটি পেলালে, আকৌ ৰঙালাও নালাগে চাবাচোন।
এ আমাৰ ৰঙালও লাগিব কি বান্দৰৰ যেনেকুৱা অত্যাচাৰ।
তেও তোমাৰ দুই এটাটোন তুমি ভালকে যতন ৰাখিব পাৰা।
কোৱলিটো যে পেলালে কলিটো যে পেলালে ফুলটো যে, ফুলিলে ফুলটোযে খাই, আৰু তুমি কি কবা? আকৌ ৰঙালাও পাতবিলাক-পাতবিলাক, পাতবিলাক চব ছিঙি-ছিঙি, ছিঙি - ছিঙি খাই পেলায়। কোমলীয়া-কোমলীয়া আগবিলাক চব ছিঙি-ছিঙি খাই পেলাই। এ গছকি ফেনেকি অৱস্থা নাই গোটেই। তাৰপিছত ৰ'বা, তাৰপিছতে খালে হা মানে এইখিনি চব খুৱালে জলকীয়া-জলকীয়া চব খুৱালে। তাৰপিছত গৰুজনীক মই, গ বোলে সিহঁতৰ ভেন্দি তলত দি দিলো গৈ। সিহঁতৰ ভেন্দি এসোপা আছিলে ভেন্দি এসোপা লাগি আছিলে তাত দি দিলোঁ আক তাত। তাৰ পিছতে আহিল আহি, পেলাই আমাক মানে গালী দিলে দেই।
হয়
মায়ে ক'লে তই ভিতৰত কিয় সোমাব লাগে এ সিহঁতৰ ভেন্দি খিনিতে ভেন্দি ত তলতে দি দে, মই মানে পাহৰি খঙতে গৈ পেলাই সিহঁতৰ ঘৰ ভিতৰত গৰুজনী বান্ধি থৰা আহিছিলো। তাৰ পিছতে মায়ে যেনেকে কোৱাৰ লগে লগে মই মানে,
হয়, ঘৰৰ ভিতৰত
আহ, ঘৰৰ ভিতৰত ঘৰ বনাই আছিল।
হয়,
নহয় মায়ে কৈছে তাইক ঘৰ ভিতৰত থলে কি হ'ব, তাইক সিহঁতক খেতিখিনি সিহঁতক নষ্ট কৰ তাৰপিছ মই মানে তাতে বান্ধি দিলো গ খং উঠিলে ন, ইমান কষ্ট কৰি ৰোৱা যায়। মানে বান্দৰৰ পৰা একো এটা কৰিব নোৱাৰি। তাৰ পাছতে যেতিয়াই এনেকে হ'ল, আহ, চা না খেদাই আহি পেলাই পালেহি গৰুজনী এনেকে এনেকে মানে ভেন্দি কিছুমান ভাগিলে সিহঁতৰ তত ভাগিলে ভাগি পেলাই পিছত তেতিয়ালৈকে নামাতে দেই এসপ্তাহলৈকে নাই মতা। সিহঁতে মানে তাৰপিছত তোমাক অ আমাৰ যে ভেন্দি বিলাক খাল খুৱালে। বোলে কিয় কি হ'ল। কি এইবিলাক সুধিবলৈ নাই কৰিবলৈ নাই বোলে ভেন্দী কেইটামানকে ল তহঁতক আমাৰ গৰুৱে খালে। তাৰপিছত মায়ে মানে সুধিলে তহতৰ ভেন্দি লাগিছে নে? অ তাকে। তাৰ পিছত মানে পইচাতহে দিব বিছ টকাকে কেজি সিহঁতে চব বস্তু পইচাত দিব তোমাৰ পৰা কিন্তু চব এনেই লৈ যাব। বহুত বদমাচ থাকে ন কিছুমান মানুহ।
অ।
লোকক অ লোকক অপকাৰ কৰিব নিজক। এনে সাজিলোঁ